শুনিছানে
গানটো বু ঠিকেই আ হৈছে বাৰু
চালি
উম মজা আছে
নিচিনাকে পঢ়ি যাওঁ
আৰু সেই এতিয়া আৰু তেনেকেই পুহিব লাগিব ন সুৰটো জানিলে এতিয়া সুৰটোৰ আগত হৈ গলে
গাই দেচোন
উম
চকুলো বোৰে সুধিব খোজে বুজিবা জানো তুমি সোন অনুভৱ মোৰ আজি তোমাৰে নাম লিখিব খোজো গান তোমাৰেই নামৰ থাকিব দিয়া জীয়াই তোমাৰ উশাহত অনুভৱো মোৰ আজি তোমাৰেই নামত সেইদখই আও আছে আও নোহোনাও
উম এ মজা হ
হা
মজা হ'ব তই ক ক এইটো লাইক গানটো লাইক কৰা ধুনীয়াকে
এনে কেনেকুৱা লাগিছে এইকণ শুনি পেলাই
উম উ মজা জা আছে তই লাগ আও ভালকে লাগ এইবোৰ ভাল হ'ব কাম আহিব ত এইটো হোৱাৰ পিছত যেতিয়া একেবাৰে কাম চাম চবেবে কৰি মেলি হৈ যাব গোৱাই মেলি
শুনাম তহঁতকে শুনাম প্ৰথম, প্ৰথম তহঁতকে শুনাম যিদিনা গানটো চবতে এৰিম সেইদিনাটো ডাঙৰ খানা হ'ব। এইটো, এইটো কাৰণে মই কাম কৰিমেই সেইটো কাৰণে লাগিলে মই সিদিনা সেইটো কোনটো বেছি দিবলৈও মই আজি আছো সেইটো কাৰণে মই কাম কৰিম
অ এই খো কাম আহিল মানে এৰা সময়ত
এটা সময়ত বুলি নহয় এইটো কৰিমেই আৰু এইটো ফিল্ এইটো মানে এইখন ৰাজ্যত সোমামেই আৰু ভাবিছো আৰু।
উম এটা গোৱাৰ পিছত এতিয়া তাৰ পিছত আহ আহিয়ে থাকিব ন মনলৈ এনেকে তেনেকে।
মই তোৰ লিখো বুলি ক'লে ঢেৰ লিখো। কি কবা আৰু ধে লিখি লিখি থৈছোঁ এইবিলাক মানুহটো ইয়ালৈ গুচি আহাৰ পৰা বহুত সলনি হৈ গ'লোঁ, ঢেৰ লিখি থৈছোঁ।
এ ভালকে যেতিয়া বাহটো পাই নে? এ তেতিয়া আৰু ম মালটো খোৱা মানে পানীটো খোৱাৰ পিছত।
তাকেহে।
বহুত ওলাব তেতিয়া আৰু কথা মানে, এইটো কাৰণে মানে আল্টিমেট গান হ'ব আৰু।
মই তাত চুটিকে ৰেপৰ এটা মানে কলি লিখি থৈছিলো, এইটোত আৰু ঢেৰ কাম কৰিব লাগিব, এইটোত ঢেৰ বনাব লাগিব কিন্তু মানে বস্তুটো কাহিনীটোও শুনিবি ৰে মিলিছে নে নাই, ঘূৰি ঘূৰি ফুৰা বয়সত ল'ব লাগে, বুজনি। দিনে ৰাতি ভাই কছ ষ্ট নুশুধিবি কাৰো বাতৰি নাচাবি উভতি পাহৰি নাযাবি পাৰ কৰি অহা তোৰ জীৱন কাহিনী তেতিয়া নোপাইছিলি কাৰো সহায় মনত ৰাখিবি জীৱন যুদ্ধৰ তই এক মাত্ৰ চিপাহী।
তই, কেনেকে মানে কেতিয়াৰ পা এনেকোৱা হলি লিখিবলৈ ললি?
মানুহটো যেতিয়াৰ পৰা গুৱাহাটীলৈ আহি বস্তু এটা খাবলৈ ললো। ভিটামিন।
ৰাতি ইমান দেৰি সা সাৰপাই থাকি পাঁচটা বজালৈকে চাৰিটা বজালৈকে সাৰপাই থাকি কি কৰিবি? ঢেৰ লিখোঁ কিবা কিবি ঢেৰ। কাহিনী ঢেৰ আছে, মই ইউজিতে মোক কি কই জানা নে, তুমি শ্বৰ্ট ফিল্ম বনাই দিয়া বোলে।
অ',
এই পইচা খৰচ কৰি বোলে বনোৱা বোলে এনেকে আহিৰণ শৰ্মাহঁতৰ লগতে ৰাৱাণী সৈয়ামহতৰ লগতে প্ৰথমতে বোলে সৰু সুৰা মানুহে এইবিলাক যিবিলাকে বোলে শিকি আছে নাটক
উম।
সেই তেনেকুৱা তেনেকুৱা মানুহে বোলে অকণমান বোলে হেৰি আৰু মানুহে জনা এটা ল'ব লাগে বোলে।
উম
তেতিয়াহলে এটা কাহিনী লিখা বোলে তাৰ ওপৰত। মোক কৈছে পইচা আমি দুয়োটাই খৰচ কৰিম বোলে।
অঁ, কাহিনী ইমান এটা নিজৰে গান বনাই বনাই অঁ। নিজৰে গান বনাই লৈ লৈ দি দিব লাগে।
এইটো
আৰু দিব ফ ল লাই লাই ভাল লাই
বনাই দিয়া নেকি এখন সেইখন দ এইটো কাৰণো বহাই দিম
নহয়তো এইটো গণটো এইটো গানটো এইবিলাকত ভালটো ভাল নহ তাইক কোৱা
মই এইযোৰ গোৱাম গোৱাম তন্ মই শইকীয়াকে ভাবি থৈছোঁ পঞ্চাছ হাজাৰমানান টকা লাগিব গোটেই কাম কৰি দিব পঞ্চাছ হাজাৰ টকা
গমপাইছো লোকচান হ'লে হ'ব আৰু পঞ্চাছ হাজাৰ টকেৰে মদ খালো বুলি ধৰি লম জীৱনত এ কিবা এটা খালো আৰু
এনে ই ভালকে কথা চৰা পটাইলবি পাতি বি
নাই এ পইচা এইেইটো কাৰণে মোক ঘৰত খুজিলেও দিব যদি ঘৰত পইচা থাকে সেইটো সময়ত পইচা থকা সময়ত খুজিব লাগিব আৰু
উ উ
কিন্তু ঘৰৰ মানুহক মইটো নেদেখাও নকোওঁ
উ স নিজে ক তাৰপিছত মানে কবি আৰুি লাষ্টত
হেৰি কৰিম এয়াতো ভাবি আছো লাহে লাহে তোৰ নিজে নিজে চব কাম কৰিবলৈ ল'ম বুলিয়েতো আমি ইউজিতে মই মানে পাতি আছোঁ আৰু লাহে লাহে
উম
তাকে এনে শুনি কেনেকুৱা লাগিলে বাৰু এনে ফকতি এ কিছুমানে এতিয়া গান লিখে আমাৰ তাতে এতিয়া কিছুমানে লগৰবোৰে গান লিখি দিয়ে গাই দিয়ে শুনি অশান্তিহে লাগি ননে মই গোৱাটো শুনি কেনেকুৱা লাগি য মানে আখৰকেইটা গাঁঠনি কেইটা
এই ৰখ এই ৰখ জেগাত বহুত ধনীয়া লাগে ম অনুভৱো মোৰ ৰাজজি তোমাৰ এই নামত অ লিখিব খোজো গান তোমাৰ এই নামৰ
ৰিল চলচ বনাব বনাই দিলে আৰুটো সেইটো হৈ গ'ল আৰু
সেইটোৱে।
এটা মানুহ কোনোবাই এজনী মানুহে যদি মানে অলপ ভাল হয় পপুলাৰ মানুহে অলপ যদি ফেমাচ মানুহে যদি জীছ এটা বনাই দিয়ে ত ত খাই যাব
এ এইবিলাক সিহঁতি যিবিলাক তাত বাজিব কৰিব মানে এ সুৰটোতো ময়ে দিম এইটো সুৰতে গাব লাগিব বুলি ক'ম এইটো গান। বাকী তই কেনেকে কি ভাল ক তাত আৰু সেইটো তোৰ কথা। কিন্তু এইটো টেগতে মই তোক যিটো টেগত শনালো সেইটো টেগতে গাব লাগিব বস্তুটো
অ
মানে তোৰ তোৰ মাতে তই সেইটো আৰু ভাল কৰি পেলা এইটো তোৰ দায়িত্ব তই কিমান ভালৈ পেলাব পৰা সেটো তোৰ দায়িত্ব কিন্তু এইটো বস্তুতে গাব লাগিব মানে এইটো কাক ত কচ কৰিব নোৱাৰো আৰু
অ
পাতিম ৰ ঘৰত গ'লে জুলাইত কথা পাতিম। এই অহ অহামত যাম যে সেইতেতিয়া কথা পাতিম আৰু এদিন আছে এ হে এইটো কি বুলি কয় তন্ম্ৰ চইকালাৰও কথা পাতিব পৰা সুবিধা চব লগতে আছে। বজৰ লগতো আছে। আৰু এইফালে সেই প্ৰবীণ যে' প্ৰবীণ
অ অ বছ
প্ৰবীণৰ লগতো আছে আমাৰ ইউ জিডৰ লগত এইবিলাক চবৰে হেৰি আছে।
এ সি এতিয়া গাই টকা মানৰ দুই টকা মান হয় যায়।
উম সি পাকলৈ গৈছে সি কৈছে মই এটা লিখোতে বোলে মোৰ ডেৰ বছৰ লাগি যায় গম পোৱা নোপোৱা তুমি বোলে
ইমান লিখেনে?
হা।
ইমান লিখেনে?
ইমান লিখি নহ'লে সি কি কৰিব। সি কি কৰিব? সি প্ৰথমতে তোৰ গান এটা এ, ভাবিব এদিন এশাৰী লিখিব এশাৰী লিখি পেলাই বা-ভাল লাগিব। ভাবি থাকিব এশশাৰী মান ভা-ভাবিব এশশাৰী মান লিখিব বহী এখনত তাৰপিছত তাৰে ভিতৰত যি ষাৰি ভাল লাগে টাবুলত ভৰাব আকৌ লিখিব এদিন এশ শাৰীমান আকৌ তাঁ তলত যি খাইহ মিলিব সেই শাৰীয়ে বাৰু। অ, ডাইৰেক্ট চকু মুদি লৈছে একদম চবফালে বন্ধ। একদম আন্ধাৰ। পুৰা দৰ্জা শিকি খুলি লৈছোঁ, বস্তু এটা জ্বলাই লৈছোঁ ধুনীয়াকে।
অ'।
তাৰপিছত আৰু আৰম্ভ কৰিছোঁ আৰু। এই গান বোলা বস্তুটো মানে তই বিশ্বাস কৰ নকৰ নাজানো। মই মানুহটো তে কেতিয়াবা তেনেকুৱা হৈ গ'লো তহঁতি ভাবিবই নোৱাৰিবি। মই দিনটো এনি টাইম মোৰ গান লাগি থাকে, এনি টাইম।
অ'।
এই কালি নে পৰ কি? এই যে চোপা চুপিখনত যে গুঠি ল'লে বুলিযে গানটো যে।
উম, উম।
সেই গানটো মই এ, ফৰ্টি ছিক্স বাৰ নে ফ, মানে সাতচল্লিছ বাৰ নে আঠ নে পঞ্চল্লিছ বাৰ কিবা এটা মই শুনিছিলোঁ মানে। শুনিছে এবাৰতে শুনিছোঁ মানে। কেনেকুৱাতো লাগিয়ে আছে সিমানবাৰ মই শুনিছোঁ।
অ'। এই গানটো, গানবিলাক শুনি থাকি শুনিলে আৰু ওলাই থাকে নহয় এইবিলাক
এ, সেই সেইটো যে সেইটো এইটো বহুত এ, গুঠি ল'লেতো বহুত আল্টিমেট গান লিখি দিলে।
এ, মজা লিখিছে আৰু।
সেইটো শুনিছনে নাই সেই তেনেকুৱাবিলাক লিখিবলৈ মন যায়। এইটো গান যে মোৰ ইমান পছন্দ হয় নাই, বেলেগে কৈছে ভাল হৈছে। যিমানে শুনিছে চবে কৈছে ভাল হৈছে কাম কৰ কাম কৰ। কিন্তু মোৰ পছন্দ হোৱা নাই, মোৰ ইয়াত কৈও ভালকে কৰিবলৈ মন যায় ইয়াতকৈও ভালকৈ কৰিম চাগে এইটোতে।
তই বনা আকৌ তেতিয়াৰ হ'লে আৰু বেলেগ এইটো থাকিব ' দে এইটো একোয়ে হেৰ
মই তোক কৈছো নাই মই তোক ৰেপো লিখি থোৱা আছে বহুত লিখি থোৱা আছে
ধেইৰ লিখি থোৱা আছে কিবা এইবোৰ চব এবাৰ এদিন এটা সময় আহিব চব মিক্স কৰি চব বনাম এটা এটাকৈ
অ
চব ওলাবই এটা এটাকে
চব মাহেকত লাগ ভালকে লাগ তোক কাম আহিব
তাকে কৰিব লাগিব কাম তহঁতিও সহায় কৰিব লাগিব
কৰিব লাগিব কৰিব লাগিব
তই এটা কাম কৰিব পাৰ কমতে মই তোক এটা ভাল ৰাস্তা দিব পাৰো যদি তই আই মানে এতিয়া যিটো পঢ়িবলৈ যাম বুলি ভাবিছ সেইটো যিটো কাম নহয়
কি
ফোন কৰিবি তেতিয়াকৌ
ওম হব ৰ